হেল্ল'?
হেল্ল'?
অ' শুনিছোঁ।
অ' টপিক কি হব?
হেল্ল'?
হয়, টপিক কি ল'ব?
অ'- তেৰে- তুমিহে জানিবা।
অ'- অসমীয়া খাদ্যৰ ওপৰত পাতো।
হা।
অসমীয়া খাদ্যৰ ওপৰত পাতোঁ।
অ' - অ' - অ'।
যে কোৱাচোন অসমীয়া খাদ্যৰ ওপৰত তোমাৰ কেনেকুৱা ম- কিবা।
অ'- কিবা অধ্যয়ন আছে?
অ' অসমীয়াত খাদ্য ধৰা বহুত প্ৰকাৰৰ আছে। এতিয়া আমি যে শাক-পাচলি এইবোৰ আমাৰ অসমীয়া থ- থলুৱা খাদ্যৰ ভিতৰতে পৰে। তাৰপিছত আমাৰ। আমি যিহেতু আমি মাংসভোজি, আমাৰ মাছ-মঙহ এইবোৰ বহুত প্ৰকাৰৰ ধৰণৰ সেয়া খাদ্যৰ। উ, আঞ্জা আছে, আমি গাহৰিটো আম-আমাৰ অসমীয়া মানুহৰ বহুত প্ৰিয়। বিহু, বিহু কিবা হলে বা বড়ো মানুহ বিলাকে কাজে কৰ্মও গাহৰিতো দিয়াই যায়।
উম।
তেনে ধৰণৰ আমাৰ এ বহুত ধৰণৰ মাছৰ জোলো বনোৱা যায়, টেঙাৰ জোল সেইটো অকল আমাৰ অসমীয়া মানুহেহে বে বেছিকে ভালদৰে বনাব পাৰে আৰু অসমতে বেছি প্ৰচলিত।
উম।
ঔ টেঙা আমি ঔটেঙা, থেকেৰা টেঙা এইবোৰ বহুত বিভিন্ন ধৰণেদি আমি মাছ মাছৰ জোল খাওঁ।
উম কিউ কিউ হয় কিউ কিউ
বৰ আমাৰ অসমীয়াত কাৱৈ-কাৱৈ মাছ, ৰৌ মাছ এইবোৰ আমি এ মানুহবোৰে পুখুৰীত লাল পালন কৰি সেইবোৰক মানে
হয়
তাৰপিছত আমি মাছ মঙহ ম মঙহ বহুত খাওঁ ছাগলী মঙহ খাওঁ পাৰ মাংস পাৰৰ মাংস অহ অহ আগ ল'ৰা ছোৱালীৰ জ্বৰ কিবা কিবি হলে আমি চাগ পাৰৰ- পাৰৰ মাংস জোল খুৱা যায় শক্তি পাবৰ বাবে। তাৰপিছত আমি। বিহু চিহুৰ আহিলে পিঠা পৰ্ব বহুত ধৰণৰ পিঠা বনোৱা যায়। তিল পিঠা, নাৰিকলৰ পিঠা, চুঙা পিঠা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ খাদ্য বনোৱা যায় আমি চিৰা খাওঁ দৈ খাওঁ। বিহুৰ সময়ত, মাঘ বিহুৰ সময়ত সকলোৱে মিলি আমি ৰাতি এসাঁজ খা, খানা খাওঁ। তাতে মাছ মাংস, মঙ চবজি চব ধৰণৰ বিভিন্ন প্ৰকাৰৰ খাদ্য থাকে আমাৰ
হয়, হয়
সেইখিনে এতিয়া আপুনিও কক অলপ।
কথা হ'ল এইটো হ'ল আমাৰ থলুৱা খাদ্যৰ সম্ভাৰ আৰু তাৰে বনোৱাৰ প্ৰক্ৰিয়াও বেলেগ বেলেগকে থাকে।
হয়।
নিজৰ নিজৰ আহ অঞ্চলত ধৰি পৰিৱেশক ধৰি নিজা -নিজা ববীয়াকে কিছুমান আহ খাদ্যৰ বনোৱাৰ প্ৰস্তুতিও বেলেগকে থাকে। আৰু যেনে ধৰণে আমি মাঘ বিহু আহিলে আহ
মাক বা মেজি ৰাখিবলৈ যোৱা সেই ৰাতিটোত যেনেকে বনভোজ বুলি কওঁ তেনেকাটো বি বিভিন্ন ধৰণৰ বস্তু গোটাই লৈ আমি একেলগে একে সময়তে বা মিলা প্ৰীতিকে আহ সকলোৱে লগ লাগি যিখিনি মানুহে গোট খাই শিক খিনি মানুহৰ কথা কৈছো আৰু সেইখিনিয় গোট খাই যেনে ধৰণৰ আমি বনাই মেলি খাওঁ আৰু সেইটো এটা প্ৰীতি ভোজ বুলি ক'ব লাগিব তাৰ উপৰিও আমি কেতিয়াবা আজি খুব চলিছে প্ৰচলন হৈছে নতুন বছৰ আহিলে ইংৰাজী নতুন বছৰ আহিলে এ গাঁৱৰ পৰা অকমান আঁতৰত গৈ হ'লেও আমি বনভোজ খাওঁ। তেনে তেনেকাতো আমি বিভিন্ন ধৰণৰ বা আহ খোৱা খাদ্য। তৈয়াৰ কৰি লৈ যায় আৰু তাতে কিছু মানে বনাই গৈ কৰি খাই তেনেকাও আমি আহ খোৱাত প্ৰস্তুতি দেখিছো আৰু তেনেকে প্ৰীতিভোজো আমি দেখা পোৱা গৈছে। সেইবিলাক এ থলুৱা খাদ্যৰ ওপৰতো পৰে আহ পিছে থলুৱা খাদ্য খোৱাৰ উপৰিও আজি সমাজে আজি মানুহ আহ মানুহ বিলাকে বিভিন্ন ধৰণৰ খাদ্য খাই। ভাল। পোৱা হৈছে আৰু আহ খাবলৈ যত্ন কৰে যেনেকে। চাউথ ইণ্ডিয়া ডিছ। আজিকালি হোটেলবিলাকত যদি চাউথ ইণ্ডিয়া ডিছ। আৰু ৰোল।
হয়।
আৰু। পানী পুৰি এইবিলাক আমাৰ থলুৱা খাদ্য নহয় তথাপিতো আজি। এ দিনত এইবিলাক প্ৰচলত। ত হৈছে আৰু খুব এ। এ চলিছে বুলিও কব লাগিব।
হয়।
অকল থলুৱা খাদ্যৰ ওপৰত যিখিনি। আহ জ্ঞান নাই তেওঁলোকেহে। আজি মানে পশ্চিমীয়া। দেশৰ বা পশ্চিমীয়া খাদ্যবিলাক খাবলৈ তৈয়াৰ কৰে আৰু তেনেস্থলত। আমাৰ। থলুৱা খাদ্যয় খাই যেনে ধৰণৰ মানুহৰ দেহাত আচলত। তে আহ নিৰোগী আৰু শক্তিমান হৈ থাকে। তেনেকে কিন্তু অহ। আমি অন্য দেশৰ খাদ্যৰ। ত তালিকা বা অন্য দেশৰ খাদ্যৰ আইটেম খাই কিন্তু। আজি এৰ দিনত বহুত মানুহৰ বেমাৰ আজাৰহে দেখা পোৱা গৈছে। গতিকে তোমাৰ। ক'বলৈ গ'লে সেইখিনিতে মই কওঁ থলুৱা খাদ্যৰ ওপৰত। যাৰ নেকি নিচা বা আহ। জ্ঞান থাকে সেই সকলেহে আজি থলুৱা খাদ্যয়ৰ ওপৰত। খুব মনোবেশ কৰিছে আৰু চিন্তা চৰ্চা কৰি এ দেহাৰ প্ৰতি লক্ষ্য ৰাখি। নিজৰ জীৱনটোক আহ দীৰ্ঘ আয়ু কৰিব। কাৰণে নিজৰ জীৱনটোত আহ নিৰোগী কৰিবৰ কাৰণে। উম নিজে। হাতেৰে বনোৱা বা এই সমাজতে বনোৱা। বা এই অঞ্চলতে পোৱা শাক পাচলিৰ লগতে। থলুৱা খাদ্যৰ ওপৰত। ভালকৈ গুৰুত্ব দিয়া যেন আমি দেখা পোৱা গৈছে।
হয়।
আৰু যদি টো। কেনেকুৱা বা থলুৱা খাদ্যৰ ওপৰত আৰু তোমাৰ কিবা ভাল। আছে যদি বা কব পাৰে।
আমাৰ থলুৱা খাদ্য কিছুমানৰ বহুত ঔষধি গুণো আছে।
হয়।
যেনে আমাৰ সৰু ল'ৰা ছোৱালীবোৰৰ যেনেকে পেট চেট বেয়া হয় কেতিয়াবা। তেতিয়া আমাৰ নৰসিংহ মানিমুনি এইবোৰৰ। মেচেঞ্জাৰি হোৱা যায়।
হয়।
জৰ তৰ হলে পাৰ মাংসৰ জোল কেনেকুৱা ধৰণৰ জোল খুৱা হয় যে।
উম হয়।
আৰু এই। ডায়বেটিছৰ কাৰণে আমি শেৱালি ফুলৰ পাত তিতা পাত ত সেইটো আমি মাছৰ লগত খাওঁ
হয়
টো বনাই খাই এইবোৰ ডায়বেটিছ পেচেণ্টৰ কাৰণে বহুত উপকাৰী
উম
আমাৰ প্ৰেচাৰ চেচাৰৰ কাৰণে পচলা চচলা বহুত উপকাৰী
উম
সেইবোৰক আমি হিমগ্লবিন হিমগ্লবিন - আমাৰ বৃদ্ধি পায়। তাৰপিছত আমাৰ যোনবোৰ আমাৰ এই চিৰা দৈ এইবোৰ পোৱা যায়। এইবোৰ বিশেষ পৰিমাণৰ দৈত আমি প্ৰটিন পোৱা যায়।
হয়।
এনেধৰণে আৰু আমাৰ যোনবোৰ খাদ্য আমি- আমাৰ সম্প্ৰদায়বোৰে যোনবোৰ বইল কৰি খোৱা যায় কোনো মছলা পাতি- ব্যৱহাৰ নকৰাও আজিকালিৰ দিনত যেনেকে মচলা জাতি বহুত ধৰণৰ ওলাইছে পেকেটৰ- কিবা কিবি সেইবোৰ ব্যৱহাৰ নক- কৰাকৈ আমাৰ বইল কৰি ঘৰুৱা- তৈয়াৰী মছলা দি বনোৱা যায়। সেইবোৰ কোনো ধৰণে আমাৰ স্বাস্থ্যৰ অপকাৰ নকৰে অথচ আমাৰ স্বাস্থ্য বলৱানহে কৰি তোলে
হয়।
আৰু আমি- এনেকে আমি বাহিৰৰ খাদ্যবোৰ এৰি যদি ঘৰৰ থলুৱা খাদ্য পোৱা যায় তেতিয়া আমাৰ- শৰীৰটো ভালে থাকে আজিকালি যে এনেকে আপুনি ক'লে বহুত এনে বাহিৰৰ খাদ্য খাই মানুহ বেমাৰত ভুগিছে- কিন্তু আমাৰ অসমীয়া- যোনবোৰ থলুৱা খাদ্য সেইবোৰ আমাৰ ঔষধৰো, কাম কৰে। অথচ আমাৰ স্বাস্থ্যৰো অপকাৰ নহয়। কৰে।
উম
এনেকোৱা ধৰণৰ উপকাৰিতা আমি সদায় গ্ৰহণ কৰিব লাগে আমি দিনক দিনে। ই এইবোৰ পাহৰি যে আমি নতুন যুগৰ লগত বহুত ধৰণৰ খাদ্য খোৱাত খোৱাৰ সেৱা কৰিছো
উম
বন্ধ কৰিব লাগে।
উম এই কথাটো দূৰভ সত্য- কথা হ'ল থলুৱা খাদ্যৰ ওপৰত যাৰ বিশ্বাস আৰু যাৰ। তাৰ অহ জ্ঞান থাকে। সেই ওপৰতহে- ভিত্তি কৰি আজি মানুহ বিলাকে খাদ্যৰ ওপৰত আজি নিজৰ খোৱাৰ খাদ্যৰ ওপৰত- তালি তালিকা প্ৰস্তুত কৰা হৈছে-
হয়।
এ ঠিক আছে থলুৱা খাদ্যৰ ওপৰত ধুনীয়াকৈ আলোচনা হোৱা হেতুকে- খুব ভাল লাগিল-
হয় হয় দিয়ক ধন্যবাদ।